হেল্ল'।
অ'।
অ' মোৰ মাতটো শুনিছানে?
শুনিছো শুনিছো অ', তুমি শুনিছা নাই বাৰু মোৰ মাতটো?
শুনি আছোঁ। তাকে কি কৰি আছা এতিয়া?
মই তোমাৰ আছো এই গা-পা ধুই আহি অক অকমান গছ
অ' অ' তাকে, মইও সেই এ ইমান গৰম পৰিছে। অ' সেই গছৰ তলতে বহি আছো এতিয়া।
অ' অ' তাকে। মই ভাত-পানী খালো। ভাত পানী, গা-পা ধুইহে ভাত-পানী খাই আহি বহিছোহি। তুমি?
অ' অ' অ'। মই ভাত-পানী খামহে এতিয়া মানে, খা -খাবলৈ লৈছিলো আৰু। বোলো, মনত পৰিলে তোমালৈ। বোলো বহুত দিন
তাকে এইবোৰ তোমাৰ, উম কৰ্মব্যস্ততাৰ মাজত আৰু পঢ়া-শুনাও চলি থাকে ন? সেইকাৰণে তোমাৰ এই বন্ধ কেই দিন বা মাজত সময় পালেহে কৰা হয় আৰু মোৰ, তোমাৰ সেই যোৱা-যোৱা সপ্তাহত মই কৈছিলো তাত মই, তোমাৰ সেই পাহৰিয়ে আছো।
অ অ হয় হয় অ, বাকী ঠিকে আছো ঠিকে আছ বাকী তোমাৰ। খবৰ কোৱাচোন।
মোৰ ভালেই বাৰু এতিয়া তোমাৰ কি ক আমাৰ এতিয়া এইফালে কঠালৰ চিজন নহয় জানো? বাৰিষা চিজন আৰু ঘৰ কি আৰু খেতি পথাৰ। পথাৰত লাগিবলগীয়া হৈছে। অকণমান মোৰ সেইকাৰণেও অলপ দিগদাৰ হৈছে। কাম চা কাম চাম পঢ়া শুনাও। চলি আছে তোমাৰ। পথাৰতো নামিছো ন কঠীয়া চঠীয়া সিঁচিছে মইবাই ইমান ভালকে নাজানো হলেও তোমাৰ সেই হলেও লাগি দিব লাগে ন। দেউতাহঁতৰ লগত মা দেউতাহঁতৰ লগত। তোমালোকৰ তোমালোকৰ খেতি অ তোমালোকৰ খেতি আছে নাই ন নামিছো।
আছে আছে হয়।
অ অ তোমালোকৰ কঠীয়া চঠিয়া পাৰিলে নে?
অ, কঠীয়া পাৰিলে কঠীয়া পাৰিলে। তোমালোকৰ পাৰিলেনে?
আমাৰ, কঠীয়া পাৰিলে বাৰু তোমাৰ এতিয়া ধৰা মাটি এই। আমি আলি দি আছো আজি আকৌ আলি। আজি আজিকালি আকৌ তোমাৰ আলি দিয়া মেচিনো।
অহ, মেচিন ওলালে আজিকালি। আগতে আগৰ আগৰ অ আগৰ কথাবিলাকলে মনত। পৰে নাই বাৰু আমি যে আগত। তে যে পথাৰলৈ যাওঁ। গৈ গৈ, যে আমি যে। দেউতাহঁতক সহায় কৰো যে। আমি কু মাৰি মাৰি আলি। আমি মনত।
নাজা অ না নাজানিলেও মাৰু ন।
অ নাজানিলেও মই আমি আগতে কিমান ধুনীয়াকে কুৰ চোৰো মাৰি মেলি।
মইতো আকৌ অ আ আজিকালি ল'ৰা ছোৱালীয়ে পথাৰ, দেখি নাপায়। তোমাৰ আকৌ মৈত মৈত উঠা চখটো, কে মৈত মৈত উঠা চখটো কেনেকুৱা আছিলে। আগতে আগতে মৈত উঠা চখ কেনেকুৱা আছিলে?
পথাৰলৈ যাওঁ আমি।
পথাৰলৈ যাওঁ মৈত উঠিব মৈত দিব আজি মৈত উঠিবলৈ যাওঁ।
তাকে-তাকে তুমি উঠিছা নাই মৈ?
মৈত মই উঠিছো তোমাৰ সেই
অহ।
মই তোমাৰ উঠিছো হেল্ল' শুনিছ নাই?
শুনি আছো।
মই উঠিছো তোমাৰ হেই ভাল লাগে। ন উঠি আৰু ডাঙৰ আৰু ম আ আৰু মোৰ মন আছিলে মানে তোমাৰ হাল চাল বাবলে শিকিবলৈ মন আছিলে ন, মোৰ শিকিবলৈ কাৰণ অ কলে মানে কি যিবলে সি কি বলে আও এইটো নহয় যে ডাঙৰ হলে মই হাল বাম, সেইটো নহয় আও এই যিহেতু সৰু-সৰু সৰুতে সেইটো অ তাৰাপা এতিয়া তোমাৰ কি হল আও লাহে-লাহে সেই অ এতিয়া তোমাৰ নাঙলৰ পৰিৱৰ্তন ত এতিয়া কি আহিলে আৰু মানুহৰ হেৰি আহিলে ট্ৰেক্টৰ আহিলে আৰু পাৱাৰ টিলাৰ আহিলে আচলতে এই সময়ল অ সময়ৰ লগত বাও পৰিৱৰ্তনো হ'ব লাগিব।
হব লাগিব হয়। আমাৰ সেইফালে এতিয়া সেই তেনেকুৱাই আৰু। এতিয়া গোটেই আমাৰও আলিছে চালি দিছে আৰু। আলি দিছে বাকি আমা এইফালে হাল-চাল বালে বাৰু এতিয়া বৰ্তমান। কি হয় এতিয়া তোমাৰ এইবোৰ টাপ এটা আছে যে? লুটা ভাটা আহি মেলি, অ আগতে আগতে চাবা দেই আগতে আমি আমাৰ তোমাৰ দেউতাহঁতে হাল বায় হাল বায় আচলতে আমাৰ বহুত দিন ন প্ৰয়োজন হৈ যায় গম পাইছা নাই? আজিকালি অ আজিকালি যে
আৰু কষ্ট-কষ্ট-কষ্ট অ কষ্টও হয় ন? ৰাতিপুৱাই ওলাই কষ্ট
অ আচলতে হয় হয় আচলতে
যাও গোটেই আবেলি আহ অ দুয়ালৈকে তোমাৰ হ যদিহে উম বোকা দিয়ে তেনেহ'লে তেতিয়া আবেলিলৈকে বাই থাকিব লাগিব আও
অ বায়ে থাকিব লাগিব এতিয়া আচলতে ভালো হৈছে হয় নহয় বাৰু এতিয়া এতিয়া যে পাৱাৰ ডিলাৰ আহিছে ফূটা ভটা আহি গৈছে হয় নহয় বাৰু ট্ৰেক্টৰত ধুনীয়াকে নাঙল লগাই লয় নাঙল লগাই কি হয় তুমি চাবা খু দহ মিনিট সময় নালাগে আচলতে গোটেই পথাৰখনেই হাল বাই খতম কৰি দিয়ে একেচাে অ অ তাৰ ফলত আচলতে আমাৰ সুবিধাও হৈছে হয়ে নহয় বাৰু এতিয়া আমাৰ অ আমাৰ এতিয়া অ আমি ইমান কষ্টও কৰিব নালাগে হয় নহয় বাৰু আমাৰ কামৰ সময়ো ইমান খৰচ নহলে
উম হ এতিয়া তোমাৰ ধৰা এতিয়া আমি ৰোৱা সময় যেনিবা এতিয়া তেতিয়া
অ, অ
হেল্ল', এতিয়া ৰোৱা সময়ত তোমাৰ আহ আকৌ কটা সময়তো তোমাৰ কিমান এতিয়া অত্যাধুনিক মেচিন নল এ এতিয়া কেইদিনমানৰ আগলৈকে তোমাৰ অ মৰণা মৰা মেচিন এতিয়া তোমাৰ একেবাৰে ধান কাটি ম অ এতিয়া ধান কাট
অহ, অহ ধান কাটি কাটি লগে, লগে মাৰিয়ে যায় মৰণা
অ মাৰিয়ে যায় তো হয় ক ক্া মানে এগ্ৰিকালচাৰ ফিল্ডত উন্নয়নো বহুত হৈ আছে, বাৰু সেইটো চাবলৈ গলে কিন্তু আকৌ তোমাৰ হেৰিও আকৌ তাৰ সমানুপাতে যদি চাবলৈ যায় কি, কি দেখিছা বা পথাৰত কোৱা চোন বাৰু তুমি
এ, এ হয় মানে আচলতে খিনি সুবিধাটো হৈছে। সুবিধাতটো নাই, নাই হোৱা বুলি নকওঁ। আচলতে কিন্তু সেই মেচিন। চিন যে ব্যৱহাৰ যে কৰে যে। মেচিনৰ ফলত। কি হয় গম পাইছানে এতিয়া তোমাৰ আমাৰ। অ পতুককৈ কামটো হৈ যায়। কিন্তু কি হয় এই মানে আজিকালি কিন্তু খেতিৰ মানে যি উন্নয়ন আচলতে ফচল বিলাক আচলতে খুব কম হোৱা দেখা গৈছে দেখিছা নাই বাৰু।
অ তোমাৰ মানে হয় কি গম পাইছা নাই নিজে। মানে কি হয় এই নাঙল চাঙলে কৰোতে তোমাৰ মাটিটো ফালি দিয়ে ন।
অ ফালি দিয়ে?
অ তেতিয়া কেঁচু চেচু বোৰ ধুনীয়াকে ওলাই আহিবও পাৰে তুমাৰ।
ওলাই আহিব পাৰে অ।
ইয়াত তোমাক? অ' ধুনীয়াকে ওলাই আহিলে, কেচু বিলাকৰ ইমান হেৰি নহয় কিন্তু এতিয়া তোমাৰ মেচিন গোটা ফটা কেনেকুৱা মিক্সিৰ নিচিনা নহয় জানো। কেনেকুৱা স্পীডত ঘূৰে এতিয়া তোমাৰ অ' আহ কেঁচু তোমাৰ পাব ক'লে নাই কেঁচু পোক-পতংগ আজি-কালি পথাৰত পাবলৈ নাই মানে। যোনবিলাক প্ৰয়োজনীয় মানে কেঁচু, সেইখিনি আকৌ তেতিয়া-তেতিয়া হলে, কি কৰিব মানুহে তোমাৰ এবাৰৰ কাৰণে হেৰি সিঁচি দিব,
হয়, সা-সাৰ মাৰি দিব অ' ইউৰিয়া ইউৰিয়াও ধালে নহয়। হয়, ইউৰিয়া সাৰ এইবিলাক দি দিয়ে।
অ' ইউৰিয়াত আহ, সাৰ দিব। অ' আমাৰ ইয়াৰ মানুহেতো নাজানে ন যে কিমান মাটিত কিমান কণ সাৰ দিব লাগে। তাৰ পৰা তোমাৰ অ' তাৰ পৰা তোমাৰ সাৰ দিব মানে সাৰ দিয়াৰ পিছত তোমাৰ এবাৰ সাৰ দিলে মানে কি হ'ল আৰু গম পোৱাই নহয় আৰু।
কি গম আছা নাই। এই মানুহ বিলাক যে, আমাৰ ইমান শিক শিক্ষিত নহয় যে খেতিয়কসকল। গম পাইছা নাই, ইয়াত আচলতে শিকা অ' এইটো আচলতে শিক্ষা শিক্ষাৰ ক্ষেত্ৰতো আচলতে বোলে হেৰি হয় গম পাইছা নাই। মানুহ মানে, আমাৰ এই কৃষকসকল যে কৃষকসকল আচলতে ইমান যে শিক্ষিত নহয়। তেওঁলোকে, মানে সেইটো বুজি নাপায় যে, অ গ আচলতে এটা নিৰ্দিষ্ট পৰিমানত আচলতে যদি, অ যদি প্ৰয়োগ কৰে, তেনেহলে আচলতে ইমান বেছি ক্ষতি নহয়। কিন্তু মানুহে খেতিয়ক সকলে কি চাই গম পাইছা নে নাই, মানে খে খে খেতিয়কসকলে এই টো ভাবে যে সৰহকৈ যদি সাৰ প্ৰয়োগ কৰা, তেনে হলে কি হব তোমাৰ উৎপাদনটো বেছি হ'ব। হয়, আচলতে সেইটোও হয়। তোমাৰ যিমানেই সৰহকে প্ৰয়োগ কৰিব‌ সিমানেই তোমাৰ উৎপাদনটো আচলতে বেছি হ'ব। কিন্তু সেই মানুহজনে সেইটো বুজি নাপায় যে, এই তাৰ পাছত যে কিমান তাৰ ওপৰত কু প্ৰভাৱ পৰিব পাৰে, সেই মাটিটোৰ ওপৰত কিমান বেয়া প্ৰভাৱ পৰিব পাৰে।
অহ। আচলতে তাৰ পিছত কি হব গম পাইছা নে নাই সেই মাটিৰ যি উৰ্বৰা শক্তিটো সেই সাৰসমূহে আচলতে সেই উৰ্বৰা শক্তিটো বহুত কমাই তোলে গম পাইছা নাই। তাৰপিছত-তাৰপিছত অ তাৰপিছত তোমাৰ ইউৰিয়া দিলেও পিছত মানে খেতি উৎপাদন বেছি
অ নহয় এতিয়া তোমাৰ দিলেহে হ'ব মানে যিমান দিবা সিমান। মাটিৰ মানে নিজৰ সেইটো নাথাকে গোটেই অনুজীৱ বিলাক মৰি যায় ন সেইটো ভাগ আৰু আৰু মোৰ মতে কি কৰিব লাগে কম হয় কম। এতিয়া মানে মতে নহয় মানে এইটো কৰিবলৈ আহিব। অ। তাকে এগ্ৰিকালচাৰ ডিপাৰ্মেণ্ট এ তোমাৰ ঠিক আছে।
হয় হয়, হয় শুনি আছো, শুনি আছো।
অ সেই এগ্ৰিকালচাৰ কেম্প বিলাক আমাৰ মানে গাৱৰ মাজলে আনিব লাগে অ। য'ত একচুৱেলি খেতিটো হয় তলে আনিব লাগে তেওঁলোকে ক'বা টাউনৰ মাজত কেম্প দিলে কেনেকে হ'ব বাৰু
হয় হয়। এ তুমি ত শুনাচোন শুনা তুমি কিবা কৰি আছা নেকি বাৰু?
অ নাই, কেলে শুনি পোৱা নাই নেকি?
এ নহয় মানে শুনিছো মানে কিবা এই কিবা শব্দ এটা আহি আছে মানে অকমান।
অ, ৰবা ৰবা দেই। এতিয়া শুনা পাইছা নাই? এতিয়া পাইছা নাই? অ অ পাবা পাবা শুনা পাবা। সেই সেই সেইটোৱে মানে মই কৈছো নে সেই কেম্পবিলাক আম গাঁৱৰ মাজত দিলে ভাল মানে কি সকল
অ অ সুবিধা হয়, সুবিধা হয়।
চা-চাইণ্টিফিক আজিকালি বুজি পায় কথাখিনি। সেই, সেইটোয়ে কথাটো আৰু আকৌ তোমাৰ এতিয়া ধান কটা সময়ৰ কথা কৈছো মই, ধান কটা সময়ত এতিয়া তোমাৰ কিমান এজনী মান মানে বা দুজনী মানুহে এই ৰ'দখনত কিমান খিনি ধান কাটি দিব লাগে।
অ, আচলতে গোটেই দিনটোয়ে ৰ'দত কাটিব লাগে, গম পাইছ নে, অ- অ আকৌ মানুহ বিলাক চাবাচোন, মানুহৰ চেহেৰাটো চাবাচোন, এবাৰ ৰ'দত ধান কাটি অহাৰ পিছত, আচলতে অ অৱস্থা নাইকিয়া হৈ যায়, একদম পোৰা চব কলা পৰি একেবাৰে অৱস্থা
গা বিষটোতো থাকিলেই, সেইটো সময়ত আমাৰ গাঁৱৰ মানুহক, অ আৰু গাঁৱৰ মানুহক প্ৰয়োজনীয় মতে খাদ্য পৰিপুষ্টিটো নাপায়। দিনটো পঁচিছত অ, দিনটোত পঁচিছশ ছাবিছশ কেলৰি লাগে গে আকৌ তোমাৰ সেই
হয়-হয় -হয় -হয় -হয়, আচলতে সেই চাবাচোন অ', সেই আচলতে সেই, ইমান যে', কাম কৰি থাকে মানুহ বিলাকে, আচলতে চাবাচোন অকল, ৰাতিপুৱা এবাৰ খায় আৰু একেবাৰে দিনত একো-নাখায আৰু একেবাৰে ৰাতিহে খ, আৰু আচলতে সেইটোয়ে তাক, কাৰণ হয়, তেওঁলোকৰ অ', দেহটো দুৰ্বল হৈ যোৱাৰ সেইটো এটা কাৰণ হয়, গম পাইছা নাই?
সেইখিনিয়ে তাকে, বাৰু,
বাৰত, তাকে, আজি কথা-পাতি ভাল লাগিল ন', অ', - অ', তাকে-তাকে-তাকে তুমিও মাজে- -মাজে ফোন কৰি থাকিবা মোৰ আজি অকমান তোমালৈ মনত,
অ', কৰিম নিশ্চয়-নিশ্চয়-নিশ্চয় অ', - নিশ্চয় ', কৰিম হয়-হয়-হয় নিশ্চয় কৰিম বাৰু অ', বাৰু- বাৰু হ'ব। অ', হ'ব -হ'ব বাৰু।
অ', - অ', ধন্যবাদ।